কি কৰিছ?
এয়া আজৰি পিজৰি হৈ হৈ এনেই অকন বহিছো।
অ' চাহ তাহ খালা?
অ' খালো খালো।
অ মই এয়া সকাম আছিলে। একাদখী আছিলে। তাত -তাত গলো। ওচৰতে মানে অলপ দূৰৈত আও।
অ -অ
গলো তাত এ আহি পাইছো হে।
অ' একদশী কি আপোনালোকৰ হেৰি নাম পাতে ন?
উম। আমাৰ নাম পাতে নহয় নাম গাই।
দিয়ে নে?
প্ৰসাদ দিয়ে নাম গায় তাৰপিছতে পুথি পঢ়ে তাকেহে ভক ভগৱানৰ কথা আলোচনা হয় আও
অ একাদশী ভালেই কৰে দিয়ক ন তেনেকে লগ হৈ একাদশীতো পোন্ধৰ দিনৰ মূৰে মূৰে হয় ন
অ বত পালে দিনতটো নাখায়। ত এনেই খলহা বস্তু খাই আৰু খলহা বস্তু খাই তাৰ পিছত আৰু ঘিউত কোনোবাই ৰুটি বনাই দে। সেইব এ
অ ঘিউত দিলে খাব পাৰে। যে সেইটো হেৰি নাথাকে সেইটো খায় আৰু।
উম, উম
অ আমাৰ মাহীহঁতৰ ফালে খাই সিজাই। পেলাই পসা এই বুট টো মগু টো। সিজাই পেলাই তেনেকে। খায় একাদশী দিনা।
অ কিছুমানে তেনেকে বুত সিজাই। মগু সিজাই দিয়ে। মগু গোটা মগু টো আনি পেলাই অ উম তেনেকেও দিয়ে। কিছুমানে ফলহা বস্তু। দিয়ে কিছুমানে সেই ৰুটি। তি দিয়ে।
অ
কিছুমানে আকৌ ৰুটি দালি সিজাই পেলায়ো দিয়ে।
অ মানে কি ঘৰে ঘৰে হয়। মানে প্ৰত্যেকটো।
প্ৰত্যেকটো একাদশী অ প্ৰতিঘৰ মানুহে। লয় আৱ। আমাৰ খেলৰ মানুহ খিনিয়ে আৰু খেলৰ ভকতম আৰু উম, উম আহ তেনেকে কোনোবা এবা পাতি। নোৱাৰিলে মন্দিৰত। শিৱ মন্দিৰ বা কবা মন্দিৰত তেনেকেই বহে যদি ঘৰত অসুবিধা হয় অহ অহ তেনে সেয়া।
চবৰে সুবিধা। সুবিধা অনুসৰি পাতি পাতি গৈ থাকে। আৰু
অ সুবিধা অনুসৰি পাতে মই সেই যোৱা একাদশীত মই যোৱা নহয়। তাৰ আগৰ একাদশীটো মই ললোৱে। অ ললোৱে যোৱা একাদশীটো আকৌ হেৰি আছে। হলে কিবা অ চোৱা আছিলে নেকি। আমাৰ পৰিয়ালৰ এ অ তাৰপিছত হেয়া পাতি। নহলে আকৌ এতিয়া এইটো হৈছে। আৰু আকৌ আহাটো নহয় আহাটো। সাতৰ চোৱা থাকিব। সাতৰ চোৱা উম সাতৰ চোৱা কাৰণে অ। সাত দিন নহয় নহয় পাঁচ দিন হে
অ পাঁচ দিন হয় অ পাচ দিন আছিলে সাত তাৰিখৰ পৰা লাগিব চাগে ন সাত তাৰিখ হেৰি অম্বুবাচী মেলা হয় নহয়
অম্বুবাচী মেলা হ হয় অ গৈছানে তাত কামাখ্যা কামাখ্যাত কামাখ্যাত চাব গৈছা নে কি আগত
মই আগতে যোৱা নাই এ এবাৰ হে হৰি জুলাই কি তাৰিখ পৰিবগৈ বা
উ জুলাই ন জানো জুনতে পৰিব নেকি
জুনতে, জুনতে পৰিলে যাবলৈহে দিগদাৰ হব তাহাঁতৰ পৰীক্ষা হয়
জুনতে পৰিব তাৰমানে এইটো সোমবাৰ গৈ সিটো সোমবাৰ মানে হ'বই
অ হয় নেকি তাকে প্ৰতিবাৰে মানে নিমিলেগে মেলাটো জানেনে জাম জাম কে ভাবি থাকো
অ আহাৰতে পৰে যে
অ মনতো গৈ থাকে দিয়কচোন যাবলৈ ন ইমান ডাঙৰ মেলা ইমান দূৰৰ দূৰৰ মানুহ আহে হে আমাৰ ইয়ালে হয়নে চাবলে আমি ওচৰত থাকি পেলাইও তাকে আমি ওচৰত থাকি পেলাইও যাব লৈ আজিলৈকে কপালত হোৱা নাই এনেই মন্দিৰলৈ গৈছো কামাখ্যা এনে গৈছো
আহ
এই এই অম্বুবাচী মেলাত মানে যোৱা নাই
অ মোৰ বে বেছি মেলাত আকৌ হেৰি গাড়ী চাৰী তালৈ ওপৰলৈ যাব নিদিয়ে দিয়ে নহয় ইয়াত তলৰ পৰাই খোজকাঢ়ি যাব লাগিব অ আমি গৈছো তলৰ পৰাই খোজকাাশঢ়ি কাঢ়ি উম আমি তলৰ পৰাই খোজকাাঢ়ি কাঢ়ি গৈ আছো
আপুনি আপুনি মেলাত গৈছে বহুত ভিৰ হয় বোলে?
বহুত ভিৰ হয় অ গৈ ভাল লাগে মানুহ ধেৰ মানুহ চাওঁতে চাওঁতে খুব কত পাও গৈ গমেই নাপাও
অঁ ইমান মানুহ হয় টিভিতে দেখি থাকো নহয় ইমান মানুহ একেবাৰে
অঁ
বহুত ভাল লাগে আৰু হেৰি সাধু
উম সাধুসন্য়াসী বিলাক আহে দূৰ দূৰৰ পৰা কিছুমান যে জতধাৰী বিলাক জোতা ধাৰী বিলাক বহুত দীঘল দীঘল দীঘল লম্বা জোতা হা কিছুমান একে খ পৰাৰ নিচিনা থাকে উম কিছুমান এ যে একে কি যে হেৰি হৈ থাকে ন
কুম্ভ মেলাৰ সতি অকমান একেই নিচিনা ন
অঁ তাৰপিছত এয়া কাছ যে আছে তাত যে কাছ এটা কাছ থকা পুখুৰীত টো যে
ভৰি চৰি যে ধু মানুহে সেই টিয়াই
উম নহয় কাছ যে তাত ধেৰি আছে আছে পুখুৰীতটো
অঁ আমি আমি সেইফালে যোৱাতো নহয়
তাৰ পাৰে পাৰে চব ঋষি মুুনিবলাক বহি তপস্যা কৰি থাকে তাতে উম ধ্যান কৰি থাকে সেই সেই পাচদিন ধ্যান কৰিব চাৰদিন ধ্যানাত বহি থাকিব তাৰপিছত জোনদিনা
হেৰি যে ৰ'বচোন ধ্যান যে কৰি থাকে খোৱা বোৱা কিবা কৰে ন
হাঁ
ধ্যান ধ্যানত যে বহি থাকে খোৱা বোৱা কিবা কৰে নে
উম খোৱা বোৱা কৰে নে নকৰে জানো সেইটোহে নাজানো ইতিয়া নাই খাই
এ সিহঁতে অ সিহঁতেতটো ধ্যানত বহি থাকিলেতো সিহঁতে সময় নোহোৱালৈকেতো সিহঁতে সেই ধ্যান নপা নুঠেই ন
অঁ নুঠেই তাৰ পিছত সেয়া চোৱা যোৱা দিনত দহ হজাৰ যেতিয়া খুলিব
অ',
উম ', সিহঁতে বোলে সেইবিলাক তপইচা কলে বহুত শক্তি পায় বোলে।
অ', হয় নেকি অ', - অ', সেইটো কাৰণেতো আহে ইয়ালে। মানে গোটেই হেৰি খিনি উওৰ্জা খিনি তাতে গ'লে মানে গোটেই মানে যিবিলাক উৰ্জা আহে বোলে গোটেই পজি পি বেয়া মানে সেইটো কাৰণেতটো তালৈ যায় মানুহে এনেও- এনেও আপুনি চাবচোন মন নামঘৰ হওক মন্দিৰ হওক ক'বাল গ'লে আপোনাৰ গাটো এনেই ভাল লাগে। এনে ভাল লাগে তাত যে ভাল -ভাল হেৰিবলাক থাকে থাকে যে। এনাৰ্জী বিলাক মানে ওৰ্জাাবিলাক সেইটো কাৰণে ভাল লাগে তাতো সেইকাৰণে তেখেতলোকে ভাত চাত একো মানে ভাতটো বাদেই কথা তেখেত সকলেতো ভাত নাখায় চাগে?
উম', ফল মূলে খায় উম',
থাকিব পাৰে ইমান সময় দেখিছে?
উম', - উম', তেনেকে থাকে। তেনেকৈ আকৌ তেওঁলোকে তাতে বহুত শক্তিয়ে হেৰি কৰি লয়, তপস্যা
তপস্যা কৰি -কৰি হ ', তেওঁলোকেত বহুত জানেও ন এইবিলাক
উম', জানে তেওঁলোকে আ', অনা বত তপস্যাত থকা মানুহ ন',
থকা মানুহ তাকে আকৌ ভয় -ভয়ও লাগে ন তেনেকুৱা মানুহৰ কিবা দুখ লাগিব নেকি দুখ লাগিব নেকি?
অ', ভয় লাগে উম',
ভয় লাগে। কিবা দুখ ধৰি দিব নেকি পতককে যাওঁ কিবা কিজানি চাহটোকে গছ কিলো নেকি এনেকুৱা ভাৱ এটা এটা আহি থাকে, ছাহটো গচকিলে কিবা দুখ লাগিব নেকি কিবা ভয় ভয় লাগি থাকে। ভয় লগা অ তাকেই তো কৈছো মই সেইকাৰণে কৈছো ভয় ভয় লাগে যেন। মানুহ জনটো আছে সেইখিনিতে আকৌ যদি এফালে যাওঁতে কিজানি চাহ তাহ গছকি গলো নেকি গা চাহ টো
অ আহ এনেও কামাখ্যা দেৱীৰ শক্তি কিমান আকৌ ন বহুত শক্তিৰ
তেতিয়া এবাৰ আমি গৈছিলো নহয় মনো সৰু তেতিয়া তাৰপিছত হেৰি এতিয়া মানে হেৰি আৰু এই তেতিয়াও বহুত ভিৰ
উম এই ভিৰ হৈয়ে থাকে
ছটামান বজাত গৈছো নহয় আমি দু দুটামান বজাত ভিতৰত সোমাব পাৰিছোহে লাইন লৈ
অঁ
ভিৰ
অঁ অঁ
তাত তাতো আকৌ সুবিধা থিয় হৈ হৈ থাকে কিব নালাগে যে বহিবলৈ সুবিধা কৰি দিছে যে ন অ সেইটো কাৰণে ভাল কাৰো ধৰক অসুবিধা একো নহয় পানী চানী লৈ গৈ খা খোৱা বোৱাটো তাতে কৰিবও পাৰে ন নহলে ইমান অসমৰ মানুহ থিয় হৈ থাকে থাকিব নোৱাৰে
উম উম নোৱাৰেই আকৌ ইমান দেৰিলৈকে এ বহুত দূৰৰ দূৰ পা আহে টো ন ভক্তসকল সেয়া চাব কাৰণে দেৱালকে এ ভি আই পি জেগাও আছে বুজিছ
অ আছে আছে আছে আমি আমাৰ হেৰি আমি সেইবাৰ গৈছিলো যে আৰ্মি কেইজনমান গৈছিলে তাৰপিছতে সিহঁতেও আমাৰ পিছতে আছে লাইন লৈ পেলাই তাৰপিছত কৈছে মানে হেৰি আপোনালোকে চাই যদি তেনেকে দেখাই দিম ব'লক
অ
আমাৰ হেৰিযে কলে বোলে ভাইটিয়ে ক'লে এ নালাগে থ তেনেকে যাব আমি আহিছো এতিয়া ভগৱানৰ ওচৰলৈ অকনমান কষ্ট কৰিয়ে যাওঁ
অ আকৌ কিছুমান সেনেকাে ভি আই পি লাইনত সোমালে ধৰি লোৱা অলপমান সোনকালে
সোনকালে পাৰে সিহঁতক অলপ পইচা দিব লাগে নহয়?
অ' পইচাও দিবা লাগে।
অ' পইচা দিব লাগে সিহঁতক সেইটো কাৰণে ভগৱানক পইচা দি পেলাই কে চাবলৈ স
অ' কষ্ট কৰি চাব লাগে ন কষ্ট কৰি গলেহে ফল পায় ন এনেও কষ্টতহে ফল আছে। এনেই ওপৰতে গৈ পেলাই টকা বাহ দিয়ক
দেখুৱালৈকে কিডাল হ'ব। ভগৱানে সেয়া হেৰি কৰি আমাৰ যিখিনি মনত ভাবি যাওঁ সেইখিনি পূৰণেই নকৰিব।
অ-অ সেইকাৰণে নিজে-নিজে খোজকাঢ়ি শুন গাল লাইন ল'ব গ লাগে।
অ' সোনকালে গৈ পালে হ'ল ধুনীয়াকে লাইন লৈ পেলাই তেকে লাইনত আৰু বহিবলৈ ইমান ধুনীয়া সুবিধা আছে বতাহ মাৰিয়ে থাকে।
অ',
পুৰা ধুনীয়া বতাহ মাৰি থাক একে গৰম চৰমো অনুভৱ নহয়। সেয়া অ' তেনেকে চাব গ লাগে। এতিয়া হেৰি কৰিব এই চাই লওঁ সিহঁতৰ পৰীক্ষা-চৰীক্ষা যদি শেষ হয়,
আহ,
পাৰিলে যদি পৰীক্ষা-চৰীক্ষা শেষ হয়। তেতিয়া পাৰিলে বাৰু অসুবিধা যদি একো নহয় ওলাম দিয়ক।
অ', দিয়া হ'বা দিয়া ন।
অ, -অ,
হব দিয়া ৰাখা উম-উম-উম, হ হ